শুনা পাইছে নে?
অ পাইছো পাইছো। কোৱা কি খবৰ।
আছো আৰু ভালে। কি কৰিম আৰু অলপ মানে চৰ্দি চৰ্দি লাগি আছে ঘৰতে আছো উম গাটো বেয়া গা বেয়া কাৰণে নহ। নগ'লো ডিউটি লে চৰ্দি হৈছে অকমান
কত খাইছা নাই।
ঔষড এই চত্ৰি দিন খাইছিলো ৰাতি। তে এতিয়া মানে অকমান বইল ভাত ৰ লগত উম আলু পিটিকা খাই।
অ অকমান গৰম হেৰি গৰম পানী। খাই থাকিবা তেতিয়াহে অকমান হেৰি আৰু বতৰটো এ কোৱা হৈছে যে আৰু আমি এচিৰ ভিতৰত থকা ন। এ যে ভিতৰত থাকো আকৌ তাৰপিছত বাহিৰত ৰ'দত থাকো এই। কাৰণে আমাৰ বেমাৰ বোৰ বহুত বেছি হয়।
অ সেইটোয়ে ইয়াৰ পৰা উম চাহ খালো। আছো এনেই। আৰু ৰাতিপুৱা আমি। চিনি খাইছিলোঁ। গাখীৰত এতিয়া ভাত। বনাই আছে মায়ে। তটো খাম অলপ পাছত
হাজবেণ্ড ভালে আছে মই মই আজি একোৱে খাই অহা নাই মানে কি কালি মই লগৰ ছোৱালী আহিছে। আহিলে ঘৰত তাৰপিছত সেইবোৰ হেৰি কৰোঁতে কৰোঁতে আজি একো সময়ে নাপ। পালোঁ ৰাতিপুৱা। কোমই সাৰ পাৰ। হৈ গ'ল। সেইকাৰণে আহি পাওঁতে আহি পাওঁতে আজি দেৰিয়ে হ'ল ডিউটিত সেইকাৰণে হেৰি নকৰিলো আজি খাই অহা নাই আহি ইয়াতে চাহ খাইছো। তেনেকুৱা। কালি আকৌ হেৰি হব এ। হেল্ল'
অ অ।
অ শুনা পাই আছা ন।
মাজে মাজে মাতটো ভাঙি ভা।
অ ইয়াতে নে। নেটৱৰ্ক টো ভাল নহয়।
সোচচ কালি যে আলহী অহা বুলি। কৈছে। কি বনালে কি কি বনালে সোচ।
টাইম লাইফত মই সেইদিনা। দি বনালো ছাগলী মাংস বনালো ফাৰ্ষ্ট টাইম নাখাও মই নাখাও নাখাও মই ছাগলী মাংস বনাইছো বনাই কিনে মই। হেৰি কি কয় আমাৰ ঘৰত যে থাকে দাদাজন তাক টেষ্ট কৰাইছো মই কৈছো নিমখ চিমখ খিনি চা তাৰপিছত চোৱাৰ পিছত সি যেতিয়া কৈছে অ নিমখ হৈছে তাৰ পিছত আৰু সেই মই দিছো আৰু খালি। মেইন কথা ছাগলী মাংস। সিজোতে টাইম লাগে যে আহ গোটেই মাংস। মাংসখিনি মি মিলাই চিলাই তাৰপিছত প্ৰেছাৰৰ কুকাৰত। মানে আঠটা হেৰি মাৰিলে হুইচেল মাৰিলে হেৰি হৈ যায় আৰু তেনেকুৱা সেনেকে হেৰি। কৰিলো বা লোকেল চিকেন। বনালো তাৰপিছত গাহৰি বনালো সেনেকে বনাই কাষ্টাৰ্ড বনালোঁ। তেনে সিহঁতে দালি আৰু ভাজি নাখায় বোলে। সেইকাৰণে দালি ভাজি ৰাখ। পাগলি। কোৱা কাৰণে আৰু নবনালো এনেও আজিকালি দালি ভাজি কোনো খাই ভালে নাপায়।
উম ভাল নালাগে আৰু মাংস থাকিলে সেইকেইটা এনে এনে থাকে আৰু দাইৰ উ।
নাখানালে এনে পেলোৱা। যায় কাৰণে সিহঁতে নিজে কৈছে যে নাখাওঁ নাখা। নবনাবি একদম ভাল নাপ পা আৰু সেইকাৰণে নবনালো, ৰাতি ত বহুত ভাগৰ লাগিছে এই ৰাতিপুৱা নটা বজাৰ পৰা তোমাৰ হেৰিলে চাই আৰু বহুত গৰম দিছিলে ন কালি ত ডাইৰেক্ত এটা বজালৈ ৰাতি ৰাতিপুৱা নটাৰ পৰা এটালে মই পাকঘৰতে আছো, তাৰপিছত সিহঁতি আহোতে কিবা কিবি দি চি সেনেকুৱা এই মই চাৰে সাতটা আঠটা মানত হে মই ফ্ৰী হৈছো ফ্ৰী হৈ চাকি তাকি জ্বলাইছো। আৰু মই নকালি চাৰে ন তা দচটা মানত চাকি জ্বলাইছো এনেকুৱা, এনে শনিবাৰে মই নাখাও নহয় কালি আৰু মাংস সেইকাৰণে ভালো লগা নাই তাৰপিছত চাকি তাকি জ্বলাবলে তাৰিছত আছা তুমি? মইতো অলমষ্ট চবাৰ বুলি ক'লে ভুল নহয়। মইতো এতিয়া হেৰি নাখাও মংগলবাৰতো একদমেই ব্ৰত থাকে বুধবাৰে বৃহস্পতিবাৰ মই না খাওঁ। তাৰ পিছত শুক্ৰবাৰে খাও শনিবাৰে নাখা অ একদিন একদিন গেপ।
একদি একদিন গেপ কেতিয়াবা আকৌ বেছিকে মাংস মাছ আনি থলে থৈ দিব দিগদাৰ হয় তেতিয়াহলে পিছদিনা নাখায়।
আৰু খাব মন নাখালে নাখালে নহয় সেইদিনা খাব মন নাযায় এতিয়া কালি খাইছো যে মোৰ বহুত বেয়া লাগি থাকে লাগি আছে মানে মনতটো কিন্তু এতিয়া তোমাৰ ইমান বস্তু আছে বচ বস্তু খিনি এতিয়া ৰাতিও মই নাখালে নহয়। আৰু ফ্ৰিজত থলেতো তাৰপিছত তুমি খাব নোৱাৰা আৰু।
উম তাকেইেতো আৰু হেৰি এয়াৰ ফ্ৰায়াৰটোত কিব বনাই খাই চানে?
খাইছো এয়াৰ ফ্ৰায়াৰটোত হেৰি সেইদিনা চিকেন ৰস্ত কৰিছো, কিন্তু এইটো লোকেল চিকেন চিকেন ৰোষ্ট কৰিব নোৱাৰা আলোক লোকেল চিকেনৰ হাত দিয়ে থাকে হেৰি নাথাকে তোমাৰ সেইকাৰণে ব্ৰইলাৰটো আনি অলপ মান ৰোষ্ট আগতেতো এওঁ থাকোতে পিন্ব থাকতে। হেৰি কৰিব পাৰিছিলো দুটাই খাইছিলো এতিয়া অকলে অকলে কৰিব মনে নাযায় উম।
ছিলো। ফ্লিপকাৰ্টতত অ আহি। সেই টো বাৰু দুদিন পিছতে অপেন বকছ ডেলিভাৰি। আছিল সেই। সেই কাৰণে মই চালো চাও যে ভঙা আহিছে পেপাৰ পেপাৰ চেপাৰ চব দিছিলো ভঙা আহোতে আৰু। দাম কৰি দিলো। ৰিটাৰ্ণ কৰাৰ পিছত আৰু নতুন। নাই আৰু অৰ্ডাৰে দিব মন নগল। দিম আৰু পিছত।
তাতকে একে পৰে অলপ হেৰি। মানে।
জিঅ' মাত অ হেৰি। মানে অফলাইন।
অ অফলাইনতে গোটেইখিনিয়ে মানে হেৰিয়ে আহে গোটেইখিনিয়ে তোমাৰ এই। হেৰিতে আহে। কি বুলি কয় উম একে আহে মানে দামটোও একেই পৰে হেৰি নপৰে। আৰু বাকী তোমাৰ মাহীয়ে দেখোন অহাৰ কথা।
হে মাহী মাজে মাজে। মানে আহিয়ে থাকে। বাৰু এই ডায়নাইটিছৰ কাৰণে তাৰপিছত এই। যোৱা সোমবাৰে নেকি। এ দেখালে হিমোগ্ল'বিন। তো পৰীক্ষা কৰিলে। চাৰি ওলাইছে? ব্লাদৰ হেৰীটো হিমগ্লবিন, তাৰ পাছত এ। এটা ব্লাড। ল'লে বাৰু ব্লাডটো লোৱাৰ পাছত। মানে এতিয়া। ঘৰৰ মানুহ খিনিও আৰু তিনি মাহৰ মূৰে মূৰে ব্লাড দি থাকিব দিগদাৰ হয় নহয় চবৰে সেইকাৰণে আৰু এতিয়া হেৰিত। টো লব দিছে ফাইলনৰ যে এটা মেডিচিন পায় এফ্চিয়েম সেইতোকে লব দিছে আৰু দুটা, সেইটো লোৱাৰ পিছত আৰু চাব লাগিব হীমগ্লবিনটো ছেক কৰি সাত কিমান আহিলেও হ'ব বুলি কৈছে এনেও ডাইলাচিছত
উম উম এনেও আপ এণ্ড ডাউন হৈয়ে থাকে আৰু বিশেষ এতিয়া তোমাৰ কি টান ইলেণ্ডৰ কথা ভাবিছে নেকি?
ট্ৰানসপ্লান্তৰ কথাাতটো কৈ আছে চে থাওক ইমান খিনি নাজানে যে কি কি হব পাৰে ট্ৰানসপ্ল টো যদি চাকচেচ হয় নাইবা ফেইল হয় কি কি হ'ব পাৰে সেইখিনিতো একো নাজানেই তেওঁলোকে ভাবিছে অপাৰেচনটো ফ্ৰী হ'ব
অ সেইটো নহয় ন বা গোটেইখিনি জানিব লাগিব ন তাৰ হোৱাৰ পিছত কৈ মেইন কথা পইচা থাকিব লাগিব ন পিছলৈক উম কোনে কৰ পৰা লব আৰু বিশেষকে আমাৰ আই চি ইউ বিলত
অ বিলৰ পইচা খিনিয়ে ত যথেষ্ট কেইদিন বা থাকিব লগগীয়া হয় আৰু অপাৰেচনটো অঁ কৰিম বুলি কোৱাৰ আগতেও টো বহুত পৰীক্ষা - নিৰীক্ষাৰ কাৰণে পইচা লাগিব, আৰু সেই বস্তু মেডিচিন ধিনী এতি যি
গোটেইখিনি মেডিচিনত লাগিব ন আৰু তোমাৰ বহুত ঔষধ কিনিবও লাগিব কাৰণ কিয় আয়ুষ্মানটো গোটেইখিনি কভাৰ ন'হব নহয়।
কোনে বা কৈ থৈ দিছে। চাৰ্জাৰীটোত বাৰু পইচা নলয় সেইটো বাৰু ঠিকেই কৈছে কিন্তু চাৰ্জাৰী বস্তুখিনি তিনি লাখ দুই লাখ
তো গোটেই আয়ু্ষ্মানৰ তিনি লাখ, চাৰে তিনি লাখ গুচিয়ে যায়।
গুচিয়ে যায় কিন্তু আকৌ মাহে যে সেইখিনি পই তেওঁ যে আছে মই ক'বা নৰো গাড়ীখনৰ পইচা আছে বুলি কাৰণ মাজে মাজে এডমিট হৈ থাকে উ আৰু যোৱা বছৰ যিখিনি মানে যিখিনি চাৰ্জাৰী হৈছিল, চাৰ্জাৰী নহয় মানে এইবাৰ আমাৰ কেচটো ফি ফিক্স কৰোতে সেইখিনিতো আয়ু্ষ্মানৰ পইচাৰে হৈছিল।
অ' তেতিয়া হ'লেতো সেইটোও নাই, বেছি
সেইটো নাই গোটেই খিনি নাই অ' আৰু মাজে - মাজে দুই, এটা বস্তু আয়ু্ষ্মানৰ পইচাৰে কিনিছে, এ কোনোবা মানে ডক্টৰে আহ এডমিট বুলি লিখ লিখি লয়, আয়ুষ্মানখনে সিহঁতে এক্টিভ কৰি লয়। তাৰ পিছত এনেকে বস্তু খিনি লয়, তেনেকুৱা আছিল, তেতিয়া সেই মই গোটেই পাঁচ লাখটো টকা বুলি ধৰিব নৰবি আৰু।
মানে তুমি চাৰে চাৰি, তিন লাখ ধৰিব পাৰা। সেইটোতো তোমাৰ হেৰিত গুচিয়ে যাব অ' এটলিষ্ট তুমি হাতত হা পাঁচ
মই ক'লো, আজি ফোন কৰি হেল্ল', -হেল্ল', পাঁচ দহ লাখ মানতটো লাগিব হাতত আৰু তাৰ পাছত তো সেইখিনি লগাৰ পাছতো ঘৰত কেনেকা তই থাকিব লাগিব সেইখিনি ক'লো কি বা বুজি পালে গম নাপাওঁ বাৰু
এতিয়া তুমি একদম খালি হাতে আহিব নোৱাৰা। অ' ইমান ডাঙৰ এটা অপাৰেচন কৰিবা আৰু অপাৰেচনৰ আগত কি কি লাগিব অপাৰেচনৰ পিছত কেনেক
আৰু ঠিক আছে পইচাটো বাৰু বেলেগ কথা মানুহোতো লাগিব।
অ' লাগিব, থাকিব লাগিব মানুহ।
লাগিবই।
উম-উম লাগিব আৰু লাগ বুলি লাগ বুলতে খোৱা বস্তু সেইটো আনি দিব লাগিব লাগ বোলোতে মেডিচিন আনি দিব লাগিব। হাতত অ' হাতত যদি এ এক টকাও নহয়। কেনেকে হেৰি কৰিব সেইটো কৰিব নোৱাৰিব ন, ' সেইখিনি, সেইখিনি বুজি পাওঁ সেইখিনি বুজাটো তাৰ পিছ তাইক যদি কোনোবাই কৰে সেইটো বেলেগ কথা সে সেইটো সেইটোৱে, তুমি বুজি পাব লাগিব। কাৰণ একবাৰ হোৱাৰ পিছতটো সেইটো আৰু নোহোৱা কৰিব নোৱাৰা ন। এইটোয়ে বৰ, সেই ঘৰত কোনোবা এটা সেনেকোৱা বেমাৰ হৈ থাকিলে বৰ অশান্তি লাগি থাকে দেই।
অ এই আমাৰতো আৰু দিনে ৰাতি এনেকুৱা ফোন এটা আহে আৰু মাজে মাজে, আজি এইটো লাগে সেইটো লাগে আজি এইটো কি সেইটো কি?
তাকেতো বেয়া লাগি থাকে ন, মানে কি কৰ' পৰা কেতিয়া? ফোন আহে ঠিক নাই বুলি। মানে একদম পুৰা মন খুলি কতো যাব পৰা নাযায় তেতিয়া, ঘৰত এনেকুৱা পৰিস্থিতি হৈ থাকিলে ভাল নালাগে মনটো, ম অ বেছি আৰু হেৰিও কৰিব নোৱাৰে নহয় বে মানে তুমি এতিয়া বেছিকে ক'লে আৰু পিছত লাষ্টত সেইটোয়ে তোমাকে ক'ব পাৰে, যে জানি শুনিও হেৰি কৰিছা নহয়।
পাৰোঁ, কিন্তু আকৌ ভাবিব উম, তাই তাতে থাকে তথাপি নাম
নামটো লিখি দিব নোৱাৰে, অ সু সেইটোয়ে ক'ব পিছত, তোমাৰ সেইকাৰণে বুজ যি নিজি নিজে আহি বুজি, শুনি নিজে লিখি লোৱাটো ভাল।
তাকেইতো, কৈছা কৈ চাইছো, কৈছো বাৰু মই গাৰ্জেনে আহিব লাগিব, লিখ লিখাবলে।
বৰ হেৰি, মানুহবোৰে বুজি-চুজি নাপায়, বৰ দিগদাৰ সেইকাৰণে, মানে কি যে বস্তু মানে, একেচলি গোটেই খিনি বস্তু জানি-শুনি ইমানো নাজানা নহয়
নালাগে-নালাগে আৰু মানে হয়, নাজানা থাকে, নাজানা মানুহ থাকে কিন্তু এবাৰ কথাটো শিকাই দিলে কোনো বহুতে বুজি পায়, কিন্তু বুজি নাপালেটো আৰু উপায় নাই ন
অসুবিধা হৈ যায় আৰু কাৰণ এইটো এনে ন হেৰি জ্বৰ, কাহ, চৰ্দিৰ বস্তু নহয় ন
উম, সেইটোৱেটো
সি এটা জৰ, কাহ, চৰ্দি সেই হ'লে, নহ'ব নহয় সেইটো ভাবি থাকিলে হয় উম, সেইকাৰণে বৰ দিগদাৰ তাৰ বোৰ বস্তু, মানে বুজিব চেষ্টা নকৰিলে অ' সুবিধা হয়। নিজে বুজিলেহে হেৰি হয়, তাৰ পিছতো, পিছত মে, ঘৰত যোৱাৰ পিছতো বহুত খিনি হেৰি থাকিব লাগে। ‌ ন? ঘৰত যোৱাৰ পিছতটো, তোমাৰ হেৰি যায় বুলি কৈছে, প্ৰথম বছৰত টো, তোমাৰ বিশ হাজাৰ পঁচিশ হাজাৰ মান যায় বোলে, ঔষধত কাৰণ আউচ মানত ত'তো নাপায় নহয়। উম! আউচ মানত নেপাই পিছলৈ বাৰু কমি যায়, কিন্তু, প্ৰথম বছৰটোত বোলে পঁচিশ হাজাৰ মান যায়। ত' সেইখিনিতো থাকিব লাগিব ন। তোমাকতো সদায় কোনো নিদিয়ে, আৰু নাথাকিলেও নাখাও বুলি কয় যদি তুমি ঔষধ খিনি নোখোৱা, তো অসুবিধাই হ'ব তোমাৰ। তেনেকুৱা ঠিক আছে, হ'ব দিয়া, লগ পাম, উম দিয়া আহ।